শুনা পাইছা হয়-হয় মই শুনিছো।
শুনা পাইচানে? হয়।
অ' পাইছো পাইছো তুমি পাইছা?
পাইছো পাইছো। ভাল নে খবৰ?
হয়।
আছো ভালে বেয়াই আৰু কি কৰিছা?
হয়, হয় মই আছিলোঁ ৰ'বা এই অকমান আগত চাহ-তাহ খাই উঠিলো বৰষুণো দিছিল আমাৰ ইয়াতে তোমালোকৰ ফালে বৰষুণ দিছিল নেকি?
হয়। হয়-হয় বৰষুণ দিছিলে দুপৰীয়া সময়ত যথেষ্ট খিনিয়ে বৰষুণ দিছিলে।
উম। অ'।
তাকে তাকৈ। ভাবিলো মানে আজি অলপ এই মোবাইল ফোনৰ ওপৰত কথা পাতো নেকি যে তো আমি সকলোৱে ধৰা দৈনন্দিন জীৱনত আমি মোবাইল ফোন অবিহনে থাকিব নোৱাৰো আৰু ই আমাৰ মানে জীৱনৰ এটা অতিকৈ গুৰুত্ব- গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে নহয় নে?
একেবাৰে একদম ঠিক কথা কৈছা সি মানে এতিয়া সৰু ল'ৰা ছোৱালীৰ পৰা ডেকা বুঢ়া লৈ সকলোৰে হাতে হাতে একোটাকৈ মানে মোবাইল ফোন প্ৰায় দেখা যায়েই। গতিকে এতিয়া মানে মোবাইল ফোন টো এক মানে গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে আৰু মা মানুহৰ জীৱনৰ বাবে।
হয় হয় একেবাৰে সঁচা কথা দেই। মানে আমি যিহেতু ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কেৱল আমাৰ লগত মোবাইল ফোনটোৱে যাক- থাকে, ৰাতিপুৱা উঠি পিনে চকু খোলাৰ লগে লগে মোবাইলটো হাতত লৈ কিটতিয় মানে- ইন্টাৰনেটতো অন অ অন কৰিপিনে অত- কি মেছেজ আহিছে, ক'ত কি নটিফিকেশচন আহিছে সেইবোৰে মানে চাই থাকো। লগতে ধৰা আ মোবাইল ফোনে আমাক আৰু যথেষ্ট খিনি সহায়ো কৰিছে দিয়াচোন। আৰু যিহেতু ইয়াৰ অবিহনে আমি আমাৰ ধৰা জীৱনতো কল্পনা কৰিব নোৱাৰো। কল্পনা কৰাটো মানে যথেষ্ট খিনি কঠিনে। কাৰণ মোবাইল ফোন মানে- আমি আজিকালি সকলো যিকোনো ধৰণৰ কাম কৰাৰ বাবে আমি আমাৰ মোবাইল ফোনৰ ওপৰত- মানে নিৰ্ভৰ নিৰ্ভৰশীল মানে উদাহৰণস্বৰূপে ক'বলৈ গ'লে- ধৰা আমি কিবা নতুন যদি এ খাদ্য বস্তু বনাব বিছ- বিচাৰো, তেতিয়া তাৰে ধৰা বনোৱাৰ পদ্ধতি, ৰেচিপি এইবিলাক চাবৰ কাৰণে আমি মোবাইল- ফোন টো ব্যৱহাৰ কৰিব লগা হয় বা- আ কিবা বিষয়ত জানিবলৈ হলেওঁ বা আমি মোবাইল ফোনটো ব্যৱহাৰ কৰিবলগীয়া হয়। কাৰোবাক ফোন কৰিব লাগিলে মোবাইল ফোনটো ব্যৱহাৰ কৰিবলগীয়া হয় মানে বহুখিনি আমি মানে আমাৰ আজি- আজিকালি গোটেই দিনটোৰ অ মানে তোমাৰ কবলৈ গলে নব্বৈ শতাংশ মানে কামে আমি কামৰ বাবে আমি আমি মবাইল ফোনটোৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগে নহয় নে?
তাকেই তাকে এতিয়া এই তুমি মোবাইল ফোনৰ কথা কওঁতে এতিয়া মই যোৱা পৰহি মানে মোৰ মোবাইল ফোনটো ইমান মানে মোৰ মানে সমস্যাৰ সৃষ্টি কৰিছিলে মই তোমাৰ এইটো মই বি এ পঢ়ি থাক- থাকোতে লৈছিলোঁ। আজি প্ৰায় চাৰি বছৰমান হ'ল। তাৰ ইমান মানে হেং মাৰা হ'ল মই শেষত আকৌ মানে এ এতিয়া মই অনলাইনৰো কিছু কিছু কাম কৰি থাকো যিহেতু মানে এটা মোবাইল ফোন লবলৈ বাধ্য হ'লো। শেষত গৈ সেইদিনা যোৱা পৰহি- তোমাক যে কৈছিলোঁ, মই ওলাই গৈ আকৌ সেই এটা মটৰৱালাৰ ফোন এটা লৈ আহিলো। আৰু আজিকালি মোবাইল ফোনবোৰৰ ইমান দাম বাঢ়ি গ'ল নহয় স্মাৰ্ট- ফোনৰ তোমাৰ যদি মানে ভাল সুবিধা থকা তোমাৰ ফোন এটা লোৱা মানে কম দামত তুমি নোপোৱাই আজিকালি।
সঁচাকে মানে আগতে ধৰা দহ হাজাৰৰ ভিতৰত মানে ভাল ধৰা এটা স্মাৰ্টফোন পোৱা গৈছিলে। আজিকালি মানে তাতে নতুন নত- তোমাৰ কিবা আ আপডেদ দি দি পিনে একে ফোন।
অ একেই ফোন। একে একে চাইজৰে ফোন কেমেৰা থাকে দুটাত। তিনটা চাৰিটা প্রত্যেক টাতে কিন্তু তাৰ ভিতৰতে আৰু মানে ইমান বোৰ মানে ফিচাৰ্চ দি দিছে যে- তোমাক যদি ভাল কেমেৰা লাগে বা বেটাৰী লাগে, পাৰফৰমেন্স লাগে। মানে বহুত বেলেগ বেলেগ মানে বিভিন্ন ধৰণৰ।
সঁচাকে মানে এতিয়া ইমানখিনি দাম বাঢ়ি গৈছে মানে মানুহে ক'বলৈ গলে মানে আজিকালি তোমাৰ আমি শুনিয়ে থাকো ন আইফোন হওঁক বা সেইবোৰ ফোনৰ দাম তোমাৰ দেৰ লাখ দুই লাখ টকা। তুমি ভাবাচোন এটা ফোনৰ দাম দেৰ লাখ দুই দুই লাখ টকা।
হয় হয়।
পমান ধেমালি কথা নে।
তাকেইতো মানে এতিয়া আজিকালি সমাজখনত এনেকুৱা হৈ গৈছে যে অমুকই ইমান দামী ফোন ভাল ফোন ব্যৱহাৰ কৰে, এ মোক হ'ব লাগে। কিন্তু ঘৰৰ পৰিস্থিতিটো মানে বুজি নাচ নাচাই, এনেকুৱা ধৰণৰ সামাজিক মাধ্যমত য'তে হওঁক মানে আৰু ওচৰে-পাজৰে বহুখিনি ঘটনা আমি দেখিছোঁ। বোলে অমুকত এনেকা আছে, ফোন, ৰাজ কিবা আছে। দামী ফোন আছে, কেমেৰা থকা, ভাল কেমেৰা থকা। মোকো লাগে সেনেকুৱা ধৰণৰ বোৰ মানে হৈ থাকে।
সঁচাকে মানে তোমাৰ কি হয় যে আজিকালি মানুহে মানে বেলেগক দেখুওৱাৰ কাৰণে, বেছিকে মানে আগবাঢ়ি আহে। যে নিজৰ কি পৰিস্থিতি বা নিজে কি পৰিস্থিত ঠি-ঠিক আছে বা ঘৰৰ ধৰা মাকহঁতে, মাক দেউতাকে দিব পৰা পৰিস্থিতি যে আছে নে নাই। সেইবোৰ মানে ভাবিয়ে নাচায় বা সেইবোৰ চালি-জাৰি নাচায়, সিহঁতক মানে লাগে সিহঁতক মানে লাগে, যে বেলেগক দেখাব লাগে যে সিহঁতে এ মানে সিহঁতকে কম নহয় বা সিহঁতৰ ওচৰতো পইচা আছে। মানে পইচা না থাকিলেও, ধাৰত লৈ পিনে হ'লেও মানে লবই ল'ব। এনেকুৱা ধৰণৰ আজিকালি পৰিস্থিতি আহি গৈছে।
ঠিকেই কৈছা। এনেকুৱা ধৰণৰ মানে আৰু আজিকালি, এতিয়া মোবাইল ফোনটোৰ জৰিয়তে কিন্তু তুমি কোৱাৰ দৰে বহুখিনি মানে কাম আমাৰ এতিয়া সহজ হৈ গৈছে। যেনেকৈ ধৰা আমাৰ মানে আগতে মানে চিঠি কিবা কাৰোবাক বাৰ্তা প্ৰেৰণ কৰিবলৈ, চিঠি-পত্ৰ এনেকুৱা মানে আছিল। তাৰ একেবাৰে অকনমান যোগাযোগৰ মাধ্যম হিচাপে। কিন্তু আজিকালি যোগাযোগৰ মাধ্যম টো ইমান সহজ হৈ গ'ল যে, তুমি মানে এক ছেকেণ্ডৰ ভিতৰত তুমি মানে সাত-সাগৰ তেৰ নদী সিপাৰে থকা ব্যক্তিজনৰ লগতো মানে তুমি যোগাযোগ কৰিব পাৰা। হয়নে
হয়-হয়-হয়, একেবাৰে সঁচা কথা দেই আৰু বাৰু তুমি এটা কথা কোৱাচোন তুমি প্ৰথমবাৰ কেতিয়া মোবাইল ফোন মানে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিলা?
মই প্ৰথমে, মই যেতিয়া মানে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলো, হোৱাৰ পাছত মোক- মানে যিহেতু মই অকণমান দূৰ ঠাইলৈ মানে কলেজৰ বাবে যাম। সেইবাবে ঘৰৰ পৰা মোক মানে প্ৰথমবাৰ বাবে এ মোবাইল ফোন এটা দিছিলে। সেই মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত। তুমি কেতিয়া লৈছিলা?
মই তোমাৰ যেতিয়া মানে হেৰি এ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ। তাৰে পিছত ডিগ্ৰী যেতিয়া পালো তাৰে পিছতহে মানে মই মোবাইল ফোন এটা লৈছিলো। সেই সময়ত মই- যে মোবাইল ফোন লৈছিলো, সেই মোবাইল ফোনটোৰ দামেই তোমাৰ এ দহ হেজাৰ টকা আছিলে।
হয়-হয় এইবোৰ মানে কি কয় এনড্ৰইড ফোন আৰু।
হয়, এনড্ৰইড ফোন স্মাৰ্টফোনে আছিলে। এই ৰেডমিৰ ফোন আছিলে আৰু তাৰতো সেই সময়তো তোমাৰ দহ হাজাৰ টকা। আজিতো আজিকালিতো তোমাৰ দহ হাজাৰ টকাত একো মানে
নাই-নাই, ভাল-ভাল তুমি এইবোৰ ফিচাৰ্চ থকা ফোন নোপোৱাই। যদি তোমাক মানে ভাল কেমেৰা কোৱালিটিৰ প্ৰয়োজন বা ভাল ছফ্টৱেৰ লাগে, তেনেহলে তুমি নোপোৱাই। কমচে কম মোৰটোতে এতিয়া থাৰ্টি ফাইভ থাউজেণ্ড পৰিলে। মটৰৱালাৰ যিটো মই ল'লো। মানে
সঁচাকে মানে আজিকালি সঁচাকে আজিকালি মানে, বস্তুবোৰ বহুত মানে বেছি দামী হৈ গৈছে এতিয়া।
হয়-হয় একেবাৰে, এতিয়া চাব গ'লে উপাৰ্জনটোতো আমাৰ একেই আছে।
হয়, সেইটোয়ে কথা। মানে উপাৰ্জন এইটো চৰকাৰে বঢ়াই নিদিয়ে বা আমি যিটো কৰ্মস্থলীত কাম কৰি থাকো সেই কৰ্মস্থলীত ধৰা তোমাৰ উপাৰ্জনতো বাঢ়ি নাযায়। কিন্তু বস্তু বস্তু দাম কিন্তু দিনক-দিনে বাঢ়ি যায় আছিল। অ, সেই মানে ধৰা বস্তুৰ দাম তোমাৰ খোৱা বস্তুয়ে হওক বা কাপোৰে হওক, কানিয়ে হওক। হওক, যিয়ে নহওঁক আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অ, বস্তু সা-সজুলিয়ে নহওঁক কিয় সকলো বস্তুৰ দাম-দাম মানে দিনক-দিনে বাঢ়িয়ে যায় আছে।
ঠিকেই-ঠিকেই একেবাৰে ঠিক কথা কৈছা। তাৰ তুলনাত মানে মূল্য বৃদ্ধি এতিয়া তোমাৰ প্ৰত্যেকতা বস্তুতে- মানে মূল্য বৃদ্ধি হৈ গৈছে, ব বস্তু বাহিনীৰ দাম- মানে বাঢ়ি গৈছে। গতিকে সাধাৰণ মানে মানুহে কেনেদৰে কি জীৱন নিৰ্বাহ কৰিব মানে- তাকে ভাবি কেতিয়াবা চিন্তা হয় মোৰ।
সঁচাকে আহ বাৰু এটা কথা জানানে নাই তুমি? যে এই মোবাইল ফোন- তোয়ে আমি যে মানে ব্যৱহাৰ কৰি থাকোঁ দৈনন্দিন হিচাপে। এই মোবাইল ফোনটোয়ে তোমাৰ এই কৰোণাৰ সময়ত বহুখিনি কামত আহিছিলে হয়নে নহয়। যদি সেই সকৰৰ- সময়ত আমাৰ এই মোবাইল ফোন টো নাথাকিলে হয় ন আমাৰ হাতত আমি মানে। এ কি এনেকুৱা লাগিলে যে আমি বন্দী কোঠা এটা যে কোনোবাই আমাক মানে জেলত ভৰাই থৈ দিছে। না কাৰোবাৰ লগত কথা পাতিব পাৰিছোঁ না কাৰোবাৰ লগত। অ হাঁহি ধেমালি কৰিব পাৰিছোঁ একোৱে মানে আমাৰ ওচৰত মানে একো সংযোগৰ মানে ব্যৱস্থাই নহ'লে হয়।
উম হয় একেবাৰে সঠিক কথা কৈছা। গতিকে সেই মানে সেইখিনি সময়ত আমাৰ কৰোণা মহামাৰীৰ বিভীষিকাৰ সময়ত মানে আমাৰ যিহেটো মানে ক'তো মানে যাব নোৱাৰা বা আমি যে যে বিদ্যালয় মহাবিদ্যালয় অফিচ কাছাৰী কৰা সকলোৰে বাবে মানে একমাত্ৰ মোবাইল বা লেপটপ এনেকুৱা ধৰণৰ আৰু ইন্টাৰনেটৰ মাধ্যমৰ জৰিয়তে। আমি মানে আমাৰ কাম- কাজ বোৰ দৈনন্দিনৰ মানে চলাই লৈ গৈছিলোঁ বা আমি সময় অতিবাহিত কৰিবলৈ এক মানে মাধ্যয় মানে বিচাৰি পাইছিলোঁ।
হয় সঁচাকে মানে উ সেই সময়ত এই মোবাইল ফোনটোৱে আমাৰ। যথেষ্টখিনি সহায় কৰিছিল কাৰণ চাবাচোন তুমি যেতিয়া। কৰোণা আৰম্ভ হৈছিলে সেই সময়ত মানে ধৰা আমাৰ বহুখিনি সম্পৰ্কীয় মানুহ। দূৰ দূৰ মানে দেশত হওঁক বা দূৰ দূৰ অঞ্চলত মানে। আৱদ্ধ হৈ থাকিবলগীয়া হৈছিলে তেওঁলোকে ঘৰলৈ উভতি আহিব পৰা নাছিলে সেই সময়ত যদি মোবাইল। ফোনতো নাথাকিলে হয়তো আমিতো তেওঁলোকক খবৰ খবৰ বাতৰি লৈ থাকিব নোৱাৰিলোঁ হয় বা। এ খবৰ বাতৰি নাপালোঁ হয়। কাৰ লগতে ধৰা অ তেখেতে কি কৰি আছে কি কৰি থকা নাই ক'ত আছে। চে মানে আহিব পাৰিছে নে নাই। অ তাত ভালদৰে থাকিব পাৰিছে নে নাই সেইবোৰতো একো খা খবৰ নাপালোঁ হয়। এই মোবাইলটো থকাৰ কাৰণে হ'ব পাৰে মোবাইলটোৰ কিছুমান মানে। এ ধৰা উম নকাৰাত্মক মানে দিশো আছে কিন্তু এই মোবাইলটোৰ? কাৰণে আমাৰ যথেষ্ট খিনি ক'বলৈ গ'লে মানে গোটেই জীৱন কালত যথেষ্ট খিনি আমাৰ। সহায় হৈছে।
হয় হয় একেবাৰেই। ঠিক কথা মানে এই মোবাইল যিটো মানে যন্ত্ৰ। বা আহিলা এইটো পৰা মানে আমাৰ মানুহৰ বহুখিনি। সুবিধাও হৈছে আৰু কিছু কিছু মানে ধৰা অসুবিধা মানে কি ঠিক অসুবিধা নহয় মানে। আমাৰ তাৰ নিজৰ ব্যৱহাৰৰ ওপৰতে মানে কিছুমান মানে। সমস্যা সৃষ্টি কৰা হৈছে এনেকুৱা ধৰণৰ যেনে ধৰা মানে। এতিয়া আমি নিজৰ পৰা যদি কওঁ বেছি সময়। আমি সামাজিক মাধ্যমত অতিবাহিত কৰোঁ আহ যাৰ ফলত মানে ধৰ আমাৰ। কিছু লা কোনো লাভ নহয় যদিও মানে এনেই মানে আমি সময়টো অতিবাহিত কৰি দিওঁ হয়নে।
হয় মানে আমি সকলো বস্তু ধৰা সীমিতভাৱে ব্যৱহাৰ কৰিলে তাৰ। আহ আমাৰ ওপৰত ভাল প্ৰভাৱ পৰে আৰু মানে যেতিয়া আমি বস্তুতটো? লাগাতকে বেছি ব্যৱহাৰ কৰোঁ তাৰে তেতিয়া অপ ব্যয়ৱহাৰ দেখা পোৱা যায় দিয়াচোন। যদি আমি ধৰা মোবাইলত য, যথেষ্টখিনি সময় অপচয় কৰোঁ তে- তিয়া আমাৰ ধৰা পঢ়া শুনাত হওঁক বা আমাৰ চকুৰ দৃষ্টিশক্তিটো মানে এ প্ৰভাৱ পৰে লগতে টোপনিৰ সমস্যা এই সকলো ধৰণৰ সমস্যা মানে দেখা পোৱা যায় নহয় নে?
উম উম একেবাৰে সঠিক কথা কৈছা। অ এনে তেনেকুৱাই আৰু মোবাইল ফোন টো ভাল বেয়া যিহেতু সকলো বস্তুৰ থাকিবই। আমি ভাল খিনি লৈ বেয়া খিনি আঁতৰ কৰি মানে চলি যাব লাগিব আৰু।
হয় হয় সঁচা কথা। বাৰু আজি তোমাৰ লগত এই বিষয়টোৰ ওপৰত কথা পাতি যথেষ্ট খিনি ভাল লাগিল দেই। আজিলৈ হয় আজিলৈ সামৰিছো। হয়। হয়।